আজি আমি কথা পাতিম। কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ ওপৰত। অ', মই কৃত্ৰিম বুদ্ধিমত্তাৰ আৰু ভৱিষ্যতৰ সমাজৰ বিষয়ে এক বিচিত্ৰ আৰু গভীৰ আলোচনা আৰম্ভ কৰিব বিচাৰিছো, কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ হৈছে এনে আধুনিক প্ৰযুক্তি। যাৰ জৰিয়তে যন্ত্ৰ বা কম্পিউটাৰ মানুহৰ দৰে এ, চিন্তা কৰা শিকিব পৰা আহ, বিশ্লেষণ কৰিব পৰা আৰু সিদ্ধান্ত ল'ব পৰা ক্ষমতা লাভ কৰে। আগতে যেতিয়া কম্পিউটাৰ কেৱল প্ৰগ্ৰেম কৰা নিৰ্দেশ অনুসৰি কৰিছিল। কিন্তু এতিয়া এ আই ৰ সহায়ত ই নিজকে নিজেই অভিজ্ঞতাৰ পৰা শিকি উন্নত সিদ্ধান্ত ল'ব পাৰে। এই প্ৰযুক্তিয়ে বৰ্তমান সময়ত চিকিৎসা, শিক্ষা ব্যৱস্থা কৃষি, পৰিবহণ, বিনোদন, যোগাযোগ আদি প্ৰায় সকলো ক্ষেত্ৰত বিপ্লৱ আনিছে। মই ভাবোঁ যে এ আই হৈছে আধুনিক যুগৰ এক মৌলিক পৰিৱৰ্তন আৰু সূচনা। তোমাৰ কি মতামত?
আ, তুমি অতি সুন্দৰকৈ বিষয়টো আৰম্ভ কৰিলা। মই সম্পূৰ্ণ সহমত প্ৰকাশ কৰো তোমাৰ লগত। এ আইৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে ই মানুহৰ কাম সহজ দ্ৰুত আৰু অধিক নিখুদ কৰি তুলে, আগতে বৃ হত তথ্য বিশ্লেষণ কৰিবলৈ বহু সময় আৰু মানুহৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া এ আইৰ সহায়ত লাখ লাখ তথ্য অতি কম সময়তে বিশ্লেষণ কৰিব পৰা যায়, এইটো বিশেষকৈ বেংকিং স্বাস্থ্য, ব্যৱসায় আৰু বিজ্ঞান ক্ষেত্ৰত বহুত সহায়ক হিচাপে দেখা গৈছে। ইয়াৰ ফলত উৎপাদনশীলতা বৃদ্ধি পাইছে আৰু মানুহৰ সময় বাচাইছে এইটো আৰু ইয়াৰ দ্বাৰা মই ক'বলৈ বিচাৰি ৰিচো যে এ আই ৰ অৱদান অতি গুৰুত্বপূৰ্ণ। হয়নে নহয় কোৱাচোন? চিকিৎসাৰ ওপৰত।
হয়, তুমি ঠিকেই কৈছা। এ আইৰ ব্যয়ৱহাৰৰ কাৰণে মানুহৰ দৈনন্দিন জীৱনত বহুতো সময় বাছি যায়। মানুহে বহুতো কাম বহুতো সহজে কৰিব পাৰি আছে। আৰু চিকিৎসা ব্যৱস্থাটো ই বহুতো আগবঢ়াই আছে আমাৰ এই দেশখন। বিশেষকৈ চিকিৎসা ক্ষেত্ৰত যেনেকৈ ক'ব পাৰি অৱদানটো বহুতেই বেছি গুৰুত্বপূৰ্ণ। এ এই ইয়াৰ সহায়ত ডাক্তৰ সকলে ৰোগীৰ তথ্য বিশ্লেষণ কৰি সঠিক ৰোগ চিনাক্ত কৰিব পাৰে, যেনেকৈ তুমি উদাহৰণস্বৰূপে ক'ব পাৰি যে এক্স ৰে, এম আৰ আই বা চিটিস্কেনৰ দৰে পৰীক্ষাৰ ফলাফল এ আই অধিক নিখুঁত ভাৱে বিশ্লেষণ কৰিব পাৰে। এ কেঞ্চাৰ, ডায়বেটিছ, হৃদৰোগৰ দৰে এ জটিল ৰোগ আৰম্ভণিতে চিনাক্ত কৰাৰ ক্ষেত্ৰত এ আই অতি সহায়ক। ইয়াৰ ফলত সময়তে এ সময়মতে সকলো চিকিৎসা আৰম্ভ কৰি বহু জীৱন ৰক্ষা কৰিব পৰা গৈছে। মই ভাবোঁ যে, ভৱিষ্যত চিকিৎসা ক্ষেত্ৰত এ আই য়ে এক বিপ্লৱ সৃষ্টি কৰিব, কাৰণ যেতিয়া ভৱিষ্যতে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চটো আৰু বেছি উন্নত মানৰ হ'ব আৰু আৰু লাহে, লাহে মানুহে আৰু বেছিকৈ ব্যৱহাৰ কৰাটো শিকিব, ইয়াৰ বিষয়ে জানিব, তেতিয়া এই ব্যৱস্থাটোৱে মানুহক আৰু বেছি উন্নত ভাৱে সহায় কৰিব। সকলো পিনে আমি এ আই ৰ সহায়ত আমাৰ কামবোৰ সহজ হোৱা দেখিব পাম। তোমাৰ কি মতামত?
হয়, তুমি ঠিকেই বিষয়টোক বিশ্লেষণ কৰিলা। ইয়াৰ লগতে মই আৰু এটা বিষয় উত্থাপন কৰিবলৈ বিচাৰিছো যে শিক্ষা ক্ষেত্ৰতো এ আইৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাইছে। অনলাইন শিক্ষাৰ প্লেটফৰ্ম সমূহ এ আইৰ সহায়ত ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ধৰণ বিশ্লেষণ কৰি ব্যক্তিগত ভাৱে পাঠ্য সামগ্ৰী প্ৰদান কৰে। ইয়াৰ ফলত প্ৰতিজন সাত্ৰয়ে নিজৰ গতিত শিকিব পাৰে এ য়াই ভিত্তিক তুলচৰ সহায়ত চোৱা ক্ৰিয় মূল্যায়ন মানে একদম তোমাৰ এ চেল্ফ এজিমোলে একোমোলেচন। মানে মূল্যায়ন আৰু সন্দেহ সমাধান আৰু শিক্ষণ ক্ৰিয়া অধিক সহজ হৈছে। এইটো বিশেষকৈ অনলাইন শিক্ষাত অতি উপকাৰী বুলি মই ভাবোঁ। তুমি কি ভাবা ইয়াৰ
হয়, হয়, মই তোমাৰ সৈতে একে একেমত। ময়ো ভাবোঁ যে, ব্যৱসায়ৰ ক্ষেত্ৰত এ য়াইৰ গুৰুত্ব বহুত বেছি। কাৰণ কোম্পানীসমূহে যেতিয়া গ্ৰাহকৰ আচৰণ পচন্দ আৰু চাহিদা বিশ্লেষণ কৰিবলৈ এ য়াই ব্যৱহাৰ কৰে তেওঁলোকে গ্ৰাহকসকলৰ বিষয়ে জানে। তেওঁলোকৰ তথ্যবোৰ একেলগ কৰে আৰু এ চাই যে, এই ত থ্যৰ পৰা আমাৰ এই ব্যৱসায়ত কি কি ভাল হ'ব পাৰে। গ্ৰাহকৰ এ, কেনেকুৱা ধৰণৰ ৰেচপন্ঞ্চ আহিছে সেনেকুৱা। ইয়াৰ ফলত তেওঁলোকে সঠিক এ, বিপনন কৌশল গ্ৰহণ কৰিব পাৰে উদাহৰণস্বৰূপে অনলাইন শ্বপিং ৱেবচাইটতো এ আইৰ সহায়ত গ্ৰাহকৰ আগৰ ক্ৰয়ৰ ভিত্তিত নতুন সামগ্ৰীৰ পৰামৰ্শ দিয়ে। ইয়াৰ ফলত বিক্ৰী বৃদ্ধি পায় আৰু গ্ৰাহকৰ সন্তুষ্টিও বৃদ্ধি পায়। তেতিয়া গ্ৰাহকৰ বিষয়ে তেওঁলোকে গম পায় যে, আগতে গ্ৰাহকজনে কি কি কিনিছিলে বস্তু। আৰু এই, অহা মাহত আৰু কিমান দিনৰ পাছতে তাৰ, কি নতুন বস্তু লাগিব? আৰু কেতিয়া-কেতিয়া লাগিব, কেনেকুৱা ধৰণৰ বস্তু তেওঁলোকে আৰু বনাব লাগে, তেতিয়া, ব্যৱসায়ী জনে গম পাব যে, তেওঁৰ তাতে, কিমানজন গ্ৰাহক আছে। এটা বস্তুৰ কাৰণে, তেওঁলোকৰ কিমান গ্ৰাহক লাগে। সেনেকৈ, এয়াই বহুতো ধৰণৰ তথ্যৰ পৰা, এটা মূল তথ্য ওলাই কেনে, তেওঁ, সেই ব্যৱসায়টোক বা সেই, ব্যৱসায়টোক বাঢ়িবলৈ আৰু তেওঁলোকৰ আৰু বেছি বিক্ৰী বঢ়াবলৈ সহায় কৰে। তোমাৰ কি মতামত?
হয়, তুমি ভালে কৈছা। মই ইয়াৰ লগত আৰু এটা বস্তু, দুটামান ক'বলৈ বিচাৰিছোঁ যে, পৰিবহন ক্ষেত্ৰতো এইয়াৰ, ব্যৱহাৰ বৃদ্ধি পাইছে। চেল্ফ ড্ৰাইভিং কাৰ বা স্বয়ং চালিত গাড়ী, স্মাৰ্ট ট্ৰেফিং চিষ্টেম আৰু নেভিগেশ্বন চিষ্টেমৰ দৰেই প্ৰযুক্তি, ইতিমধ্যে ব্যৱহাৰ আৰম্ভ হৈছে। এ আইৰ সহায়ত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ সম্ভাৱনা আছে। কাৰণ, ই মানৱীয় ভুল কমাই দিয়ে। লগতে, এইয়াৰ সহায়ত যান য'ত-ত'ত নিয়ন্ত্ৰণ আৰু সময় ব্যৱস্থাপনো উন্নত কৰিব পৰা যায়। ইয়াৰ লগতে, কৃষি ক্ষেত্ৰতো এ আই ব্যৱহাৰ বৃদ্ধি পাইছে। কৃষিক কৃষকসকলে মাটিৰ অৱস্থা, বতৰ আৰু ফল চলৰ স্বাস্থ্য বিশ্লেষণ কৰিবলৈ, এ আই ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত, উৎপাদন বৃদ্ধি পায় আৰু খুদ্দি কমে। স্মাৰ্ট ফাৰ্মিং বা আধুনিক কৃষি পদ্ধতিৰ জৰিয়তে, কৃষকসকলে জীৱন সহজ হৈ পৰিছে, বুলি মই ভাবোঁ! কৃষকসকলৰ জীৱন অতি সহজ আৰু সৰল কৰি তুলিছে। এ, এ আইয়ে। তুমি কি ভাবা?
হয়, তুমি ঠিকে কৈছা! মই তোমাৰ লগত যে, মই ভাবোঁ যে, বিনোদন আৰু যোগাযোগৰ ক্ষেত্ৰতো, ইয়াৰ প্ৰভাৱ স্পষ্ট। আৰু আমি, ক'ব পাৰোঁ যে, যেনেকৈ ইউটিউব তাৰপিছত, নেটফ্লিক্স, স্পটিফাইৰ দৰে প্লেটফৰ্ম বিলাক। এ আই ব্যৱহাৰ কৰি, এ, ব্য ব্যৱহাৰ কৰি, ব্যৱহাৰ কৰি, ব্যৱহাৰকাৰীসকলৰ পচন্দ অনুসৰি, কন্টেন্ট দেখুৱাই। ইয়াৰ ফলত, ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত হয়। এ, লগতে ভইচ এছিষ্টেন্ট যেনে- এলেক্সা, গুগল এছিষ্টেন্ট, আদিও ইয়াৰ উদাহৰণ। সেইবোৰত আমি, এ, নিজৰ ভইচ দি কেনে, কিবা এটা বস্তু চাৰ্চ কৰি কেনে, সেইটো চাব পাৰোঁ। আৰু গুগল বা স্পটিফাই সেনেকুৱা ধৰণৰ প্লেটফৰ্ম বিলাকে সেই ডাটাবোৰ ষ্টৰ ৰাখে। আৰু তেওঁলোকে গম পায় যে, আমাৰ কোনটো সময়ত, কোনটো বেছি দৰকাৰ। আমাৰ এনেকুৱা কোনটো বস্তু আছে, যিটো আমি চাইকনে আমাৰ ভাল হ'ব আৰু বা ব্যৱহাৰকাৰী সকলৰ বৰ্তমান, সেইটো বস্তুত বেছি মনোযোগ আছে। সেনেকুৱা সিহঁ তে এ আইৰ পৰা ডাটাবিলাক এনালাইজ কৰাই। আৰু কৰাই কেনে, গ্ৰাহকক দেখুৱায়। তুমি কি ক'বা?
হয়! কিন্তু, মই ভাবোঁ যে, এ আই কিছুমান নেতিবাচক দিশো আছে। বিশেষকৈ, কৰ্ম সংস্থাপন ক্ষেত্ৰত ই প্ৰভাৱ পেলাব পাৰে। বহু পুনৰাবৃত্তিমূলক কাম এতিয়া, যন্ত্ৰই কৰিব পাৰি। ফলত কিছুমান, চাকৰি কমি যাব পাৰে। সেয়ে, মানুহে নতুন দক্ষতা শিকি, নিজকে উন্নত কৰিব লাগিব। ইয়াৰ লগতে তথ্য সুৰক্ষা আৰু গোপনীয়তা এটা ডাঙৰ চিন্তা, এয়াই ব্যৱহাৰৰ বাবে বহু বহু ব্যক্তিগত তথ্য সংগ্ৰহ কৰা হয়। যদি ই তথ্য ভুল হাতত পৰে তেন্তে এই বিপদজনক হব পাৰে সেয়ে সতি শালী শক্তিশালী মিঞ্চ মানে ডাটা প্ৰটেকচন ব্যৱহাৰ বা ব্যৱস্থা প্ৰয়োজনীয় বুলি মই ভাবো। তুমি কি ভাবা?
হয় তুমি ঠিকে কৈছা, শক্তিশালী এই এ ডাটা আমাৰ প্ৰটেক্ট কৰাটো বা অ', সুৰক্ষা সুৰক্ষিত ৰাখিবলৈ বহুতেই বেছি দৰকাৰ। আৰু ইয়াৰ নৈতিক ব্যৱহাৰো অতি গুৰুত্ব যদি এই প্ৰযুক্তি ভুল উদ্দেশ্যয় ব্যৱহাৰ কৰা হয় তেন্তে এ ভুল প্ৰচাৰ বা নজৰদাৰী তেন্তে মজাদাৰী কৰা হব তেন্তে সমাজত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেয়ে এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত নৈতিক নিয়ম আৰু আহ আইন মানে চলা উচিত যেতিয়া আমি এ এই ব্যৱহাৰ কৰো আমি আইনটো মানি কিনে আমি আমাৰ কেৱল ভালটো বা সঠিক হয়, সেইটোহে আমি চাব লাগে। আমি অনৈতিক বস্তু বোৰ চাব নালাগে আৰু চৰকাৰৰ ইয়াৰ বিষয়ে বহুতো বেছি গুৰুত্ব দি আছে যাতে দেশৰ কাৰণে খুব বেয়া নহওক এ আইৰ ব্যৱহাৰ কৰি কেনে। সকলো ঠাইতে এ আইটো আজিকালি ব্যৱহাৰ কৰা হোৱাও নাই। কাৰণ কিছুমান কামত আমি চাব লাগে যাতে সেই বস্তুটো বেয়া নহওক। তোমাৰ কি মতামত ইয়াৰ ওপৰত?
হয় মই তোমাৰ কথা সৈতে প্ৰকাশ কৰো। ইয়াৰ লগতে ৰ আইৰ উন্নয়নৰ বাবে শিক্ষাৰো অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে ছাত্ৰ সাত জ্ঞান, গণিত আৰু প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। যদি নতুন প্ৰজন্ম এই ক্ষেত্ৰত আগবাঢ়ে তেন্তে দেশৰ উন্নয়ন ইজিলি হ'ব পাৰিব। আৰু মই ভাবো যে আগন্তক সময়ত এয়াই যে সমাজৰ প্ৰতিটো ক্ষেত্ৰত অধিক গভীৰ প্ৰভাৱ পেলাব। ঘৰুৱা কাম, চিকিৎসা শিক্ষা ব্যয়ৱসায় প্ৰায় সকলো ক্ষেত্ৰতে এ আইৰ ব্যৱ হোৱাৰ বৃদ্ধি পাব। মানুহৰ জীৱন অধিক সহজ দ্ৰুত আৰু উন্নত হৈ পৰিব। আৰু মই ক'বলৈ বিচাৰিছো যে এয়াই হৈছে এক শক্তিশালী প্ৰযুক্তি যাক সঠিকভাৱে কৰিলে মানৱ সমাজৰ উন্নয়নৰ বিশাল অৱদান আগবঢ়াব পাৰি কিন্তু ইয়াৰ ব্য সতৰ্ক, নৈতিকতা আৰু সচেতনতা অতি প্ৰয়োজনীয়। যদি আমি এইবোৰ বজাই ৰাখো তেন্তে এ য়াই এই এখন অধিক উন্নত সুৰক্ষিত আৰু আধুনিক সমাজ গঢ়ি তুলিবলৈ পাৰিব বুলিই ভাবো ধন্যবাদ। আজিৰ বতৰত আজি ইয়ালৈকে সমাপ্ত কৰিলো।